অ'।
শুনিছা? অ', ভালে-ভালেই দিয়া। তোমাৰ?
অ', ভালে দিয়া। তোমাক সেই তে তিয়াই বহাগতে লগ পোৱা দিয়া।
অ', হয় হয়। দিয়া, হ'ব বাৰু। হয়, লগ পাম বাৰু। উম।
ভালনে?
আছোঁ। দিয়া, ভালে-কুশলে আছোঁ। তোমাৰ?
ভালেই দিয়া মাহঁতৰ ভাল
অ আছে দিয়া
চ
বাক কি ক'তো যোৱা নাই ক'তো যোৱা নাই
নাই নাই হেৰি যাম মানে আৰু মা উপওহ আছে
হয়
যাম আৰু তাৰপিছত
অ তেনেকুৱা বেমাৰ মানে বহুত বেমাৰে ধৰিছে নেকি
বেলেগ একো নহয় আজিকালিতো চবৰে বিষ হয়য়ে দিয়াচোন
অ বিষয় হয় বাৰু এইটো আজিকালি মানে তোমাৰ কি আ হৈছে এই তোমাৰ বিভিন্ন ধৰণৰ কাম কাজ আজিকালি বাঢ়ি গৈছে গৈ আৰু তোমাৰ কি হয় তোমাৰ চব সাৰৰ বস্তু পোৱা যায় ন অলপ চাই চিন্তি চলিব দিবা তেওঁ
তনো নাখায়নো কি কৰিব এতিয়া তুমি কোৱাচোন
হয় হয় দিয়া
খাবতো লাগিবই
উম হয় নিশ্চয় নিশ্চয়
আকৌ হেৰি মানে কি কি বুলি কয়
কোৱাচোন আহ হয় নেকি অ এইটো তোমাৰ হেৰি ঔষধ পাতি খোৱা গৈছে নে নাই
খাই থাকে কিন্তু আকৌ হয় পানী খাব দিছে বহুত
অ নাই নাই দিনটোত তোমাৰ এ চাৰি পাঁচ লিটাৰ মান পানী খাব লাগে ন
অ সেই খাইছে ইমানো খাব নোৱাৰে নহয় মানে বেছি খালেও বেয়া কীডনীত মানে হেৰি হয় ন পচ জোৰ পৰে
অ অ
যিমান খিনি পায় মানে ধৰে খায় আৰু সেইখিনি কিন্তু বহুত খাই দেই মায়ে বহুত পানী খায় তাৰপিছতো হবত নালাগিছিল মা মানে হেৰি হয় খোচটো নহয় যে সুস্থ নোহোৱাৰ কাৰণে মানে মাৰ এনেকুৱা হয় গেছ বহুত বেছি
ভাল চিকিৎসকৰ পৰামৰ্শ
এ লৈছে বহুত কৰিব ফুৰিছে গুৱাহাটীত দেখুৱাইছে নগাঁৱত দেখুৱাইছে আৰু তেনেকে গৈছে বাহিৰতো গৈছিলে হবলা এবা ভাল নহয় সেই চবে মানে
নাই নাই আজিকালি আজিকালি তম তোমাৰ মানে এইটো মানে সাধাৰণ তোমাৰ এইটো পাথৰ হোৱা যে বেমাৰটো সাধাৰণ হৈ পৰিছে মানে কি ক'ম আজিকালি সৰু সৰু বাচ্ছাৰো হয় ন আজিকালি হয় তোমাৰ মাততো শুনা নাই অ শুনিছো এতিয়া
অ পাঠৰো আছে ফেট লিভাৰো আছে মানে মাৰ অ অ
বাৰু ভালকে চলিব কৰিব দিয়া হয় এই তেও আৰু চবৰে হয় বুলি তো না সেইটো কাৰ আৰু তুমি হেৰি কৰিব নোৱাৰা ন
অ সেইটো হয় নহ নহয় আজিকালি তেল চেল বিলাক সাৰটো খাৰ খ খ সাৰটো খায় সাৰ সাৰুৱা বস্তু তাৰপিছতো মানে আজিকালি তেল চেলবিলাকানে বেছি খায়
অ
ৰ'দতো অলপ বৰষুণ ধুত দিব বুলি ভাবিছিলো আকৌ দিছে ম
ৰ'দটো দিছে নেকি
অ আকৌ বহুত দিছো
উ আমাৰ ইয়াাতো তোমাৰ অকমান টো দাঙিছে মানে তোমাৰ হেৰি হৈছে অ এবাৰ তোমাৰ ডাৱৰীয়া হব আকৌ এতিয়া এতিয়া আকৌ ৰ'দৰ তোৰ হেৰিটো বাঢ় গছে উতাপনটো আকৌ বাহি গৈছে
অ ৰ একেবাৰে মানে জোৰ আকৌ অলপ আকৌ অলপ কমাই দিয় আ নিছিল
নহয় তেওঁ তোমাৰ তেওঁ তোমাৰ একেৰাহে তোমাৰ ৰদতটো দি থাকতকৈ বিৰাাতকে এনেকে থাকে মানে অকমান শান্তি পোৱা যায়
শান্তিিতটো পোৱা যায় কিন্তু এনেকে থাকিলে বেছি ঘৰৰতোত মানে বেছি গোপ গোপনিৰা আ ধৰেচোন
হয় হয় নিশ্চয় হয় বাকী তোমাক এটা কথা এটা কাৰণে মই মানে কৰিছিলো কথা এটা সুধিব আছিলে এই তোমাৰ যে হেৰি অ তুমি মাজতে শুনিছো তুমি হেৰি গৈছিলা নেপাল গৈছিলা চকু চিকিৎসাৰ কাৰণে অ তাত তোমাৰ হেৰি অ এনে কেনে কিহত দাৰিত
অ' হেৰিলৈ গৈছিলো মই।
অ' চব কবাচোন মানে মইও যাব লাগে মানে কি কি কাগজ পাতি কৰিব লাগে একো মানে মই ভালকে মানে বুজি পোৱা নাই মানে ধৰিব পৰা নাই। অলপ মানে তোমাৰ পৰা শুনিলে ভাল আছিলে।
বেলেগ একো নাই ট্ৰেইন এখন, ট্ৰেইনৰ টিকেট এটা ৰিজাৰ্ভেচন কৰিবা।
হয় হয়।
আজিকালি দাম বাঢ়িল বা আজিকালি পাঁচশ এ হ'ল নে কেতিয়া জানো।
হয় হয় ৰে'লৰ টিকেট তোমাৰ, ৰেলৰ টিকেট তোমাৰ আগতীয়াকে কৰিব লাগে নে তাত গৈ পেলাই তুমি যোনদিনাখন যাবা সেইদিনা
নাই কিছুমান আগতিয়াকৈ কৰিব লাগে ৰ'বা। এ' মই যোনটো কৈছিলো হেতু আগতিয়াকে কৰিছিলোঁ। আহাৰদিনাখন আকৌ নিজে আহাৰদিনাখন মানে, এ' জেনেৰেলত আহিছিলো সেইদিনাখন নিজে হেৰি হল কিছুমান কিন্তু আগদিনাখনে কৰিব লাগে।
হয়, নিজা উম তোমাৰ এনে যাওঁতে
কেইদিন নালাগে লগতে পাই গৈ মানে, পাঁচ ঘন্টা ছঘন্টা লাগে।
অ' হয় নেকি?
অ' বাছেও যাব পাৰা নহয় বা বাছে যাব পাৰে আজিকালি।
অ' বাছেৰেও চিধা যাব পাৰে ন'?
অ'। বাছতো এহেজাৰ নে সাত-
তাত তোমাৰ, তাত তোমাৰ, তাত তোমাৰ তোমাৰ ঘূৰা ফুকা কৰিবলৈ একো সমস্যা হোৱা নাই নহয়?
নাই নাই।
অ' আমাৰ ইয়াৰ নিচিনাই হয়।
অ' ইয়াৰ কিন্তু প হেৰিটো হয়, পইচা মূল্যতো আমাৰ বেছি দেই। মানে সিহঁত বিলাকে বহুত বহুত কি কৰি ল'ব
হয়।
যত তুমি এশ টকা দিবা তাৰ সেইটো বস্তু তাৰ এশ টকীয়া এশ টকাৰ মূল্যতো হ'ল ডেৰশ টকা। মানে আমাৰ মুদ্ৰাটোৰ দাম বেছি হয়। মূল্য বেছি, দাম বেছি নহয় বাৰু।
হয় এই তাত চাগে বস্তু বিলাকৰ দাম আমাৰ ইয়াতকে বেছি সেইটো কাৰণে তেনেকুৱা হৈছে নেকি
নহয় নহয় বেছি কেনেকে হ'ব আ বেছি নহয় একেই হয় চব বস্তুবিলাকত
হয় অলপমানতো তেওঁৰ কম বেচ থাকিবই তেও
অ এইটো মই ইমান দিনৰ কাৰণে থকা নাই নহয় বাৰু
তুমি কিমান দিনৰ কিমান দিন আছিলা
মই তিনদিন আছিলো তিনদিন মানে কি আৰু মই ঘূৰিব পোৱা নাই গলো যোৱাদিনাখনতো এনেই গল হয় ৰাতিপুৱা ট্ৰেইনত গৈছো মানে ৰাতি ট্ৰেইন আছিলে মই ৰাতি খোৱা পোৱা কথা আছিলে
হয় হয় হয় ভাল লাগিলে চাগে আ হেল্ল' অ ভাল লাগিলে চাগে
অ ৰাতি ট্ৰেইনটো এ মানে দেৰি হ'ল দেৰি হ বোলে ৰাতিপুৱা পাঁচটা বাজে কৰিলে
অ অ বাৰ ঠিক আছে আছে বাৰু মই তোমাৰ এইখিনি কথাকে সুধিবলৈ মানে কিমান সময় লাগে কি কথা এইখিনি কথাকে জানিবলৈ মানে মানুহ এজন বিচাৰি ফুৰিছিলো তোমাক পালো ভালে হ'ল
আহ
বাকী ভাত পানী খোৱা বোৱা হ'ল ন
পানী ভাত পানী খুৱাব মানে আমি এই যা মই গাটো ধুলেই হ'ল আৰু এই ওচৰতে মানুহে ভাত খাবও মাতিছে মানে আজি
অ হয় নেকি
ছোৱালীজনী মানে জন্মদিন আজিকালি জানাই ন জন্মদিন কেনেকুৱা পাতে ত চবিলখে ন
অ ভালেই হৈছে দিয়া
তাতে ইমান ভাল হৈছে মানে ক'তনো ভাল হৈছে গৰমত খাবই মন নাযায় ইমান
আ গৰমত নাযায় কিন্তু ঘৰতোটো গৰমত বনাব
আহ সেইটো হয়ে কিন্তু এই গৰমত তুমি মাছ মাংস বিলাক খাইহে মানে অশান্তি লাগে গাটো আজিকালিতো জন্ম ঘৰত দুঘৰ পাৰ হৈ মানে টো জন্মৰদিন পৰাহে মানুহ ঘৰ আছে
অ ঠিকে আছে যোৱা ম দিছে নগলেও বেয়া
অ সেইটো হয় কিন্তু আগৰ মানে দিনতে মাতিছে ৰাতি বোলে গলেই হ'ল এনেকুৱা নিচিনা নহয় দিনতে ভাত খোৱাকে পাতিছে যে
অ নাই নাই ঠিকে আছে ঠিকে আছে হয়
ৰাতিতে গ'লো হয় বা মাতি চা যেতিয়া এনেই গলো হয় অ পোৱালি জনীক কিবা এটা দি পেলে চাহ তাহ খুৱা চাহ টো খুৱাবই ন
হয় হয় এতিয়া মানে নেৰা নেপেৰা কৰিছে আৰু
অ মাতিছে ওচৰৰে আকৌ নগলেও বেয়া পাব
অ নাই নাই থিকে আছে ওচৰ মানুহৰ লগত সদায় মিলি থাকিব লাগে।
অ সেইটো হয় বাৰু নাই ম মানুহজনী মানে ভাল সিহঁতৰ ঘৰৰ লগত আমি ভাল দেই ভালকে মাত বোল কৰে আৰু কিবা বিপদতো সহায় কৰে আৰু কোনোবা দিনা খনা কিবা হ'লে মানে মা মায়ে তো তেনেকে মোবাইল চলাব নাজানে দিয়াচোন
হয়
মোক বোলে কিবা এখন লগা হ'ল ফটো এখন লগা হ'ল সেই মানুহ ঘৰলে গ'লে দি দিয়ে মানে ফটো চটো মাৰি কৰি মোক
হয়
সেইটোটে মানে ভাল আৰু মানুহৰ
অ নাই ঠিক থিকে আছে ঠিকে আছে
অহা যোৱা কৰিলে থাকো তেনেকেই
হয়
নহ'লে যেতিয়া চব পা অপ্ৰিয় হা ন ক'ত কেনেক চলিব পাৰিম আজিকালি আজি দিন
তাকে আজিকালি দিনত আৰু মানুহ অকমান তোমাৰ কিমান হিংসা জনাই নহয়
অ আজিকালি দিনত মানুহক অ মানুহক যিমান চেনি দিব পাৰিবা সিমানে চলিব পাৰিবা তুমি
থাকিবা লাগে আৰু সেইতোয়ে কথা
উম
কাৰণ এইখন পৃথিৱীয়ে বনাইছে অকল পৃথিৱীখনে হৈছে তোমাৰ মিলা প্ৰীতিৰ পৃথিৱী সকলোৱে একেলগে থাকিব পাৰিলে তোমাৰ ভাল হয়
কিন্তু আজিকালি একেলগে মানে নাথাকে দিয়াচোন কাজিয়া পেচাল
উম অহাকালি মই যাম তোমাৰ এই এজেগাত যোৱা মানে আলোচনা কৰিছো মানে ইমান গৰম ন। যদি ৰ'দটো বেছি হয় তোমাৰ মানে এইয়া তোমাৰ পাহাৰ চাইডে অকনমান মানে যাম।
ভাল। অ', ল'ৰা-মানুহবিলাক গুচি যায়গৈ ন', ঘপ কে
হয়, গা ধুবলৈ যাম চাগে। এইয়া তাত আছে নহয়, নিজৰাবোৰ আছে
অ', ল'ৰাবোৰৰ কাৰণে ভাল। সেইকাৰণে কৈছোঁ মই। ঘপকে, গাটো ধুই গুচি আহে। অ', বৰ ভাল লাগে দেই এইবিলাকত। তাত যে এইবিলাক মাজত যে, কিবা ভাত-পানী, পানীৰ মাজত যে এনেকে গেছ লৈ পেলাই যে, ভাত-মাংস-চাংস এনেকৈ বনাই বা ভাতকেইটা বনাই
অ'।
মানে, কি জানা, ভাতটো কুকাৰত বনাই লৈ যাব লাগে। মাংসটো খালী তাত বনাব লাগে
অ', হয় দিয়া।
তেতিয়া, মানে, ভাল হয়।
উম, উম। নাই, যাম। আমি আলোচনা কৰিছোঁ কেইজাক, কেইগৰাক
উ যাব লাগে যাব লাগে একেইটা দিনতে তুমি যদি আও ঘূৰি নুফুৰা? পিছলে নোৱাৰিবা তুমি আও চাকৰি তাকৰি হব তাৰ পিছত সংসাৰ হব এনেকে নোৱাৰিবা আও
তাকে এ মানুহৰ মানে এইখিনি সময়ে গল, অ', দিয়া ঠিক আছে দিয়া হা
অ'।